আছা।
অ', পাইছোঁ পাইছোঁ।
কি কৰি আছা?
মই হস্পিটেল আহিছিলোঁ।
হস্পিটেল যে ৰাতিপুৱা কি
এই মোৰ মাহী ল'ৰাটোৰ এই ফুড পইজনিং হৈছে ফাষ্ট ফুড খাই থকা এইবিলাক
ফুড প ইজনিং নে কেনেকে হ'ল
এ ফাষ্ট ফুড খাই থাকে এনিটাইম ভাত নাখায়। এ তাতে ফুট প ইজনিং যে এডমিট দিছে। এই তোমাৰ ওচৰৰ হস্পিটেল এখন হে চেণ্ট্ৰেল হস্পিতেল।
কি বেছি চিৰিয়ছ নেকি?
এ নহয় বেছ চিৰিয়াছ নহয় এই আজিকালি পোৱালি কি ক'বা আৰু ভাত ভাত খাবলৈ মনেই নকৰে ফাষ্টফুডতে লাগে সিহঁতৰ জীৱনটো আৰু
হয়, হয় এইেই কথাটো কি ক'বা আৰু মোৰ লগৰ দুটা মানুহৰ হৈছে সেইদিনা একেই
কি?
সেই তোমাৰ দিনটো জা‍ং ফুট খালে
অ'।
জাং ফুদ খাই মেলি তোমাৰ ৰাতি গৈ দুটাৰ অৱস্থা বেয়া পেটটোৰ পৰা পাক মাৰি ধৈছে বোলে
উম।
পাক মাৰি ধৰিছে একো কৰিব নোৱাৰে।
অ', এই এইবিলাক এটা তেলতে কেইবাৰ ভাজে চিকেন পকৰা বিলাক আৰু বহুতে কিছুমান বেয়া কোৱালিটিৰ চিকেন বিলাক দিয়ে ন।
বেয়া কোৱালিটি লগতে তোমাৰ ঠৈ দিয়া চিকেন দি দিয়ে আগিনাৰ চিকেন দিয়ে
আৰু আজিকালি যি ধূলি বালি হৈছে যেনেকে চিকেন বৰস খিনি উলিয়াই থয় ৰোল বিলাক তাত ধূলিয়ে পৰে গোটেইখিনি ওচৰৰ
ধূলি বালি তু দূৰৰ কথা লগতে তেলো একদম ভাল
উম।
সিহঁতে যদি তেলটো অলপমান ভাল ইউজ কৰা হয় তেতিয়াও বেলেগ কিন্তু ফাষ্টফুডবোৰ মানে খাবই নালাগে আচলতে কবলৈ গ'লে।
অ' হৈট খায়ো ভাল লাগে, আমিও খাওঁ টেষ্টি লাগে, আমি কলেজৰপৰা ওলালে একো খাব নাথাকে ফাষ্টফুডকে খাই দিওঁ, আমাৰো এইটো ভুলেই বাৰু, তেওঁ কিছুমানে বেছিকে খাই যে।
সেইটো হয় বাৰু কথাটো।
আজিকালি সৰু পোৱালিববিলাকে বেছি হেৰি এতিয়া মানে ফাষ্টফুড পিজ্জা, বাৰ্গাৰ, পাস্তা, চিকেন পকৰাৰ বাহিৰে চিনিয়ে নাপায় একো।
হয় বাৰু কথাটো কিন্তু আজিকালি ল'ৰা ছো ছোৱালীবোৰ তেনেকা হৈ গৈছে কিন্তু আমি আমি সৰু বুলিও নহয় তোমাৰ আমি মইতোতো তোমাৰ ক্লাছ টুৱেলভ টুৱেলভ চৰি ইলেভেন লৈকে তোমাৰ পিজ্জা খুৱাই নাছিলোঁ।
আচ্ছা।
ক্লাছ ইলেভেনত ফাছ মই পিজ্জা খাইছোঁ।
অ'।
বুজিছা?
ভালেই আমিও
আমাৰ তাত আমাৰ তাত যে সৰুতে ফাষ্ট ফুড বুলি চিনি পাবলৈলে পাবলৈ হ'লে মই অকল চিনি পাও ফ্ৰাইড ৰাইচ।
অ'।
আৰু চাও চাও আৰু মমো আৰু ৰ'লটো চিনি পাওঁ মই।
ৰ'লটো।
আৰু যে ইয়াত আজিকালি ইমান ধৰণৰ ফাষ্ট ফুড, কেপাচিনো এল পিনো, ৱাও বহুত কিবা কিবি ওলাইছে এতিয়াতো।
আগতেতো আমি ফাষ্টফুড নাখাইছিলো, মানে দেখিছিলো। মাহঁতে পইচা নিদিয়ে, আমি খামনো কি ন'?
অ' মা মাহঁতে নালাগে বুলি কয়, ঘৰত ভাত খাওঁ, আগতে বেলেগৰ চোতালৰপৰা ৰাবাব টেঙা চিঙি খাওঁ, ঔ কেতিয়াবা কৰ্দৈ চিঙি খাওঁ, সেইবিলাক খোৱা মজা বেলেগ আছিলে। নেমু, জলকীয়া হেৰি কৰি, অ' গছত উঠি আম চুৰ কৰি খাওঁ।
আম চুৰ কৰি খাওঁ। কি কি দিন এটা, বগৰী পাৰোঁ, বগৰী পাৰোঁ।
আমি তেতিয়া প্ৰাকৃতিক বস্তুবিলাক খাওঁ।
উ আগতেতো পুৰা আমি যোনবোৰ প্ৰকৃতিয় আমাক দিয়ে ধৰ বস্তু আমি গ্ৰহণ কৰিলোঁ।
উম, আগতে আমাৰ এইফালে কি বুলি কয়, এ, কি বুলি কয় বগৰী গছ থাকে যে, এটা বগৰী থাকে, চব আমি লৰাখিনি উৰুৱাই দিওঁ একে। আৰু চাটনি বনাও, কেঁচাকে খাওঁ। মানে সেইটো আমেজো বেলেগে, গোটেই লগৰখিনি মিলি জলকীয়া পিয়াজ দি সানি খোৱা এটা
বগা, আজিকালি ল'ৰা ছোৱালী আকৌ বুকুৰ আগত কিনি লয় নাই?
আজিকালি পোৱালি বগৰী দেখিলে মুখ কোচাই, ৰাওটেঙা দেখিলে নাখাওঁ নাখাওঁ কৰে। কি ক'বা সিহঁতক বাৰু। কিন্তু মুখত পিজ্জা, বাৰ্গাৰ কিবা দিয়াচোন একে সকে খাবগে সেইখিনিকে।
সেইখিনি আকৌ খোৱাত ভাল, সিহঁতে সেইখিনি একদম ধুনীয়াকে খাব, আগতেতো আমাৰ কেতিয়া আছিলে আমি যেতিয়া সৰু থাকোঁ, আজিকালি ল'ৰা ছোৱালীক বহুত বহুত টকা দিয়ে।
অ'।
আমি সৰু থাকোঁতে আমাক এটকা টকা আকৌ য'ত ত'ত পৰি থাকিব সেইকেইটা উঠাই লৈ যাওঁ।
অ, অ, আমি আগতে যিমান পইচা মই কেইটামান বচাব বিচাৰোঁ তাৰে।
ময়ে মোক সৰুতে মোক পইচা নিদিয়ে সৰু তে এটকা দি আগতে আমাৰ দুটকা দিম এটা বস্তু পাঢ়িলে পাইপৰ নিচিনা বুজিছা। জুচৰ নিচিনা সৰু বটল-বটল নহয় চৰিত পেকেটতে আহে। আইছ চেম্বাৰত ভৰাই থৈ দিয়া আমি যাওঁ। জাৰ হয়জাৰ ধুনাক গৈ পেলাই দিয়কচোন দিয়ক হতটটো কাৰণে আমি বছাই-বছাই,
আগতে আমাৰ এইফালে এই দু-দুটকাত হেৰি পাইছিলে। বৰফৱালা আহে যে,
উম, উম,
দুপৰীয়া সময়ত গৰম দিনত। কিমান দিনৰ মূৰত বৰফ ৱালাটো আহে। তাকো একে, কান্দি কাটি একে মাহ পৰা দুটকা এটা লৈ পেলাই বৰফ খাওঁ। আজিকালি পোৱালিয়ে সেই দু আকৌ দুটকা আজিকালি পোৱালিয়ে সেই দুশ টকা, পঞ্চাছ টকাৰ তলতচোনকে আইচক্ৰীম নাখায়েই।
পঞ্চাশ টকা বাদেই দিয়া আজিকালি বস্তু দামেই বাঢ়ি গৈছে আৰু।
অ, সেই দামী-দামীটোহে চোয়গে সিহঁতক।
তোমাৰ ভাইটিটোৱে কি খাইছিলে?
মোৰ ভাইটিৰ মানে ভাইটিৰ মোৰ মাহী ল'ৰাটো আৰু সি মানে ভাত খাবলৈ ইচ্ছা নকৰে একে ভাত নাখাই-নাখাই গা দাণ্ডা বাঢ়ি হৈ গৈছে। গাটো স্বাস্ত্য নাই ভালকে? পিজ্জা, বাৰ্গাৰ, ফাষ্টফুড এই ঘৰ তোমাৰ এই তিনিআলি ফালে।
আচ্ছা, নামটো কি তাৰ?
নামটো তাৰ হেৰি কি বুলি কয় চায়ান।
চায়ান ন।
চায়ান।
মোৰ লগৰ আছিল চায়ান নাম একেই, তোমাৰ বুজিছা আকেই। সি খালি, সি খালি অকমান সি খালি অকমান ক্ষীণ লগৰটো।
ক্ষীণ নেকি?
অ',
আমাৰতো এইটো ক্ষীণ আৰু স্বাস্থ্য ইমান ভাল নহয়, ফাষ্টফুড খাই-খাই।
ফাষ্টফুড খাই থাকিলে মানুহ শকত নহয়-নহয়, মানে ফাষ্টফুড খালে আমাৰ একো ভাল নহয় মোৰ তোমাৰ মোৰো তোমাৰ মানে কাজিন এগৰাকী আছে, মানে মোৰ সম্পৰ্কীয়।
উম,
তাইও তোমাৰ আনলিমিটেড খায়। ফাৰ্ষ্ট ফুড, ম'ম। তোমাৰ বাৰ্গাৰ কিবা কিবি সেইবোৰে খাই থাকে তাৰমানে একদম শকত নহয়।
অ',
শকত নহয় যে মুখত মাংহেই নাই বুলি ক'ব পাৰি, মাংস পেশী একদম অভাৱ। এ সময়ৰ লগে-লগে আকৌ তোমাৰ বস্তুবোৰ আৰু কি কবা? আৰু লগতে কি জানে এটা বস্তু ভাল আজিকালি তোমাৰ ৰাস্তাত গৈ থাকোঁতে ফ্ৰুট পাই মানে ফ্ৰুট চালাত বোৰ খালে কিন্তু ভাল লাগে।
অ, কিছুমানে খাই দেই মই দেখোঁ সিহঁতৰ ভালেই। আমাৰ ইফালে লৰা কেইটামান আছে সিহঁতে সন্ধিয়া দৌৰে। দৌৰি পেলাই সেই ফুড চালড যে সেইবিলাক কিনি খাই, সেইটো সেইবিলাক দেখি ভালেই লাগে।
ভাল-ভাল-ভাল তুমি যে দৌৰি-চৌৰিব যোৱা।
মই-মই, দৌ আজিকালি দৌৰা নাই, আজিকালি চাইক্লিং কৰিছোঁ। অ, এই দছ কিলো দছ কিলোমিটাৰ সদায় চাইক্লিং কৰোঁ।
ভাল-ভাল-ভাল-ভাল কৰিব লাগে, কৰিব লাগে। মানুহে শৰীৰটোৰ লগত অলপমান কিবা এটা শৰীৰ চৰ্চা কৰিব লাগে।
অ, অলপ স্বাস্থ্য প্ৰতিত যতন লৈছোঁ আৰু নহলে বেমাৰ আজাৰ যিহে হৈছে। তুমি কিবা কৰে নে নকৰা জগিং চগিং
মই তোমাৰ মই আৰ্মিত আছোঁ।
হা।
মই তোমাৰ আৰ্মিত আছোঁ আৰ্মিত।
অ', আচ্ছা তেনে তোমাৰ ফিটনেছৰ কথা নাই‌ আৰু।
ফিটনেছ মানে কৰে মই বেছি হোৱা নাই মোৰ প্ৰমোচন হৈছে।
অ', একো নাই তুমিতো তোমাক তোমাক নো কি ফিটনেছ ৰ কথা ক'ম তুমিতো ফিটে আৰু মানে তেনেহ'লে ছব আৰু। আমাতকে আমাতকে বেছি জানিবা।
প এটা মাংস সকলো বডিটো একেটা বস্তু সেইটো দিয়ে মেকাআপ
উম। তোমাৰ মাতটো অলপ ভালকে নাহে ওচৰত কোৱাচোন আকৌ নাই, নাই।
এতিয়া শুনা পাইছা নে?
এতিয়া পাইছোঁ, এতিয়া পাইছোঁ অ'।
অ', মোৰ বৰষুণ দি আছে বুলি কৈছিলোঁ ন চ' অকমান নেটৱৰ্ক টো অলপমান ইছু দি থাকে মোৰ।
আচ্ছা, আচ্ছা কি কৈ আছিলা।
অ', কি কৈ আছিলোঁ মানে তোমাৰ ওনলি এনেকা বুলি ন সকলোতো বডি চডি চেমে থাকে। ত' নিজে, নিজে যদি এক্সাৰচাইজ কৰে বা শৰীৰৰ পৰা দৌৰে ৰাতিপুৱা বা য়োগা কৰে এইবোৰ কৰিলেও ভাল হয় নিজৰ কাৰণে
অ', অ'।
মানুহে যি কৰে আৰু তোমাৰ ধৰা কিছুমানে ল'ৰা ছোৱালী জিমত যায় আজিকালি সকলোবোৰেই জিম যাবলৈ লৈছে লাহে, লাহে।
আচ্ছা জিম, জিম যোৱাটো ভাল হৈছে দেই। স্বাস্থ্যৰ প্ৰতি অলপ যতন লোৱাটো।
ভাল, ভাল ভাল সকলো আজিকালি জিমটো এনেককা হৈ গৈছে এতিয়া সকলোৱে জিমত যাব বিচাৰে আৰু।
এটা শৰীৰ চৰ্চা কৰি থোৱা ভাল নহ'লে আজিকালি পোৱালিৰ জন্ম হৈ চুগাৰ প্ৰেচাৰ যি টি বেমাৰ হৈছে আগে
হয়, হয় আজিকালি ল'ৰা ছোৱালীৰ বহুত বেমাৰ।
অ', সেইদিনা মই তিনি বছৰ পোৱালি দেখিছোঁ তাৰ চুগাৰ আছে ভাই।
কি কোৱা?
অ', মানে
নাই, নাই কিছুমানৰ নাই, নাই কিছুমানৰ সেনেকা কাৰণে নহয় কিছুমানৰ মানে জেনেটিক হয় আহি যায় সৰুতে
অ', নহ সেইটোতো হয় আৰু কিছু সেইদিনাখনো চৈধ্যয় বছৰ পোৱালিগে তাৰো চুগাৰ হৈছে।
এতিয়াতো আকৌতি এতিয়াতো আকৌ তিন বছৰ পতে জিম যাব নোৱাৰিব নহয়।
হয়, নহয় সেইটোতো সেইটো কথা কোৱা নাই মানে এ মই সেইদিনা মই চৈধ্য বছৰ পোৱালি এটাক দেখিছোঁ তাৰো মানে ফাষ্টফুড খাই, খাই হেৰি হৈছে কি চুগাৰে পাইছে তাক।
হয়, হয়।
সেইটোয়ে মানে এইবোৰ বহুত বেয়া তেল ইউজ কৰাটো আৰু বহুত ত' হাৰ্ট এটেক হয় এই এইবিলাক তেল খাওঁতে।
এইবোৰ খাব নালাগে একদম খাব নালাগে। তুমি এতিয়া কি কৰি আছা পিছে? শুনিছা।
হা।
তুমি কি কৰি আছা পিছে এতিয়া?
মই এতিয়া এনেই আছিলোঁ, তোমাকে ফোন এটা কৰিলোঁ সেইকাৰণে। মানে হস্পিতাল আহিলোতো এতিয়া সস্পিটেলৰ বাহিৰতে বহি আছোঁ, ৰিপৰ্টকেইটা ক'ব আৰু তাৰপছত মানে আজি থাকিব লাগিব চাগে তাতে। এডমিট কৰাইছেতো কাইলে টিচাৰ দিব, যি তাৰ হা?
কণ্ডিচনটো কেনেকুৱা তাৰ?
এতিয়া ঠিকেই, অথ-অকমান আগলৈকে যি কেকাইছিলে পেটৰ বিষয়ত, এতিয়া বেজী দি পেলাই ভাল পাইছে বাৰু।
ঠিকে আছে, ঠিক আছে। কিমান ডাঙৰ সি?
এ, তোমাৰ বেছি নহয় তাৰ, তোমাৰ সোতৰ বছৰ হৈছে, সোতৰ বছৰ। অ'। কোৱা? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'।